হেল্লো', কেনেকুৱা খবৰ-খাতি? ভাল ভাল, মই কাল, পৰশি তোলে ফোন কৰি আছো, তই ফোনটো ৰিচিভো কৰা নাই।
অহ অহ মোৰ এই পৰীক্ষা চলি আছিল আক।
অ আজি এদায় নি?
আজি আদায় অ।
অ কেনেকুৱা হৈছে পৰীক্ষা?
পৰীক্ষা ভালেই গল আজি অসমীয়া আছিলে, আজি আজৰি কৰিলো আও।
ভাল ভাল। কেই নম্বৰৰ হয় তহঁতৰ পৰীক্ষাবোৰ?
এইটো চল্লিশ নম্বৰ হৈছে।
অ ইউনিটেষ্ট হে? অ ভালেই তেতিয়া আমাৰো সেই তেনেকেই ইউনিটেষ্টবোৰ তোৰ পঞ্চাশ নম্বৰ চল্লিশ নম্বৰ কিছুমান আকৌ একেবাৰে সৰু হয়, কিছুমান তোৰ বিশ নম্বৰ বা পঁচিশ নম্বৰও হয়।
অ।
তাৰ পিছতে আৰু তোৰ ফাইনেল পৰীক্ষাটো যেনিবা এশ নম্বৰৰ হয়। কেইটামান চাবজেক্টৰ আৰু দুই এটাাৰ সত্তৰ নম্বৰ হয় আৰু হয়
অ
চিষ্টেম বোৰ একেই হেৰি বাকী তই ঘৰলৈ কেতিয়া আহিবি
আজি
অ আজি আহিবি নেকি
একাম
অ অ ভালেই হ'ব তো এই আহিবি তেতিয়া হেৰি আমি খানা চানা এটাও খাম
অকে পাই
পাৰিিতো তো বহুত দিন হ'ল আকৌ আমি তেনেকে খুৱও নাই যে
অ হয় বৌ
কৰিও আছে কেইটামানে খাম খাম মই বোলো
হয় হয় ভাই
উম ই আহি লওক বোলো তাৰপিছত খাম
আহ
বাকী এতিয়া ক'ত আছ
এই লালুকত সোমাইছো জঠাইহঁতৰ ঘত
অ ভাত পানী খাই আহিবি নেকি তাত অঁ অ ত কোন গৈছ আনিবলৈ আনিবলৈ কোন গৈছে
মামা
আহ
ৰাতিপুৱা আহোতেো মামাৰ লগতে আহিলো পৰীক্ষা লৈ এতিয়া আকৌ মামাৰ লগতে যাম
আহ আহ ঠিকেই আছে মই এই মামা ককাক ভাত দিছো
অ অ খাবা হ'ল
অ আমি নাই খোৱা আহি মামা ককাক খুৱাই লৈছো তাৰপিছত খাম আৰু
অ অ
নামঘৰলৈ গৈছিলো নামঘৰত এই মিটিং এখন আছিলে আমি িংখনলৈ গৈছিলোঁ তাৰপিছতো এতিয়া আহি পাইছোঁহি
আচ্ছা আচ্ছা
উ
তাকি খেল চেল কবাৰ খেলছা নে
খেল নাই খালা এই এইকেইদিনতো বতৰটোৱে দেখিছ নাই কেনেকুৱা এই ভাল এই বেয়া
হয় ব মোৰ সেই আমাৰ দল তোলা তিনিখন খেল আহি আছে বাৰু মোলৈ খবৰ আহিছে
অ ক'ত ক'ত বা
এখন আছে ধেমাজিত এখন এই তেজপুৰ আৰু এখন লখিমপুৰ
অ ভালে হ'ব কেতিয়া কেতিয়া আছে খালিখনোন
গোটেই কেইখন জুলাইতে অ জুলাইতে অ প্ৰথমখন জুলাই তিনি তাৰিখে আছে
অঁ
মই হেৰিছে কৈ থৈছো পইচাটো সেইনািলেই হ'ল দেৰি হ'ল বাৰু মোৰ দলটোক কোৱা
অ একো নহয় বাৰু দেৰি হলেও মানে কি জুলাইত মানে গোটেই লৰা খিনি ফ্ৰী হৈ থাকে তোৰ চবেই স্কুল কলেজ বোৰ বন্ধ থাকে কাৰো একো ইমান বিজিও নাথাকে ন
মানে এইখন জুলাই তিনি তাৰিখে আছে বাকী এখন আছে জুলাই সোতৰ তাৰিখৰ পৰা একৈশ তাৰিখলৈকে চাব আৰু বাকী এখন আছে সেই তাৰিখৰ পৰা, তোমাৰ জুলাই ছাব্বিছ তাৰিখৰ পৰা একত্ৰিছ
অ', অ', ভালেই হ'ব তেনেহ'লে। হেৰি, এ', মানে কি, কি সেই কেইদিনত মানে তোৰ, চবৰে স্কুল কলেজ বন্ধ থাকে। আকৌ মাক বাপেক বোৰ অফিচ চফিচ বোৰ বন বন্ধ থাকে চব ঘৰতে থাকে বতৰতিও ভাল হয় খেল খেলিবলৈ
এখন হেৰি আমাৰ লখিমপুৰত। এখন হেৰি, তোমাৰ জইণ্ট ফিজ তিনি হাজাৰ।
অ', তই সেই তই আমি তুলি পেলাই দিম বাৰু একেলগতে।
উম, প্ৰাইচ মানে সেই, এখনত বেছি নহয় এঘাৰ হাজাৰ।
অ', সৰু খেল।
অ', এইখন সৰু, বাকী দুখনহে অলপ ডাঙৰ। এই চাৰি পাঁচ দিনকে হ'ব নহয়।
অ', অ', সেইবোৰ সেই সেইখন কি হব মানে, তোৰ কেই অভাৰ কেই অভাৰ কৰিব?
মানে সোতৰ তাৰিখৰ পৰা একৈশ তাৰিখে এখন হ'ব ধেমাজিত।
অ'।
ধেমাজিত তোমাৰ জইণ্ট ফিজ হৈ গ'ল ন হেজাৰ।
অ'।
প্ৰাইজ মানি ঊনত্ৰিছ হাজাৰ।
বাহ! ভাল হ'ব তেতিয়া। মজা লাগিব।
অ', তাৰ পৰা মানে বাক কি লীগচ, লীগৰ খেল কেইখন খেলাব তোমাৰ দুই দুই অভাৰ। ফাইনেলখন আঠ অভাৰ।
অ', অ', অ', এ', মোৰ মানে কি গম পাইছ নাই।
চেমি ফাইনেল কেইখন পাঁচ অভাৰ।
অ'।
এই ফাইনেলখন লভাৰ।
অ', এ', মোৰ মানে কি, এই সৰু সৰু খেলবোৰ খেলি থাকিবলৈ মন নাইকিয়া হ'লেই। অকনমান ডাঙৰ খেল খেলিবলে মন আছে। তোৰ ধৰি ল', টি টুৱেন্টি টাইপৰ বা তোৰ বিশ পঁচিশ অভাৰ খেলবোৰ খেলিবলে মন আছে মানে।
অ' তেজপুৰ খনৰ নিচিনা।
অ', সেই তেনেকুৱাতে। তেজপুৰখনত ভাল লাগিছিলে আকৌ দেই। তোৰ আমি চবৰে পাৰ্ফমেন্ঞ্চো ভাল হৈছিলে। আৰু চবেই খেলিবলৈ সুবিধাও পাইছিলে যে।
অ', এইবাৰ তেজপুৰত জোনবোৰ জেগাতটো বেলেগ। কিন্তু একেই, পোন্ধৰ অভাৰকে খেল।
অ', অ', এয়া ভাল হ'ব তেনেহলে। তোৰ মানে কি, বলাৰখিনিও নিজৰ মানে তোৰ একদম বেচ দিব পাৰে গম পাইছ, অকনমান বেছি হ'লে। ধৰিল, কোনোবা এটা অভাৰ যদি অলপ বেয়াও হয়, পাছৰ অভাৰটোত সি ভাল কৰিবলৈ সুবিধা এটা পায়।
অ', সেইটো হয় বাৰু দেই।
অ', সেইটোৱে মানে, তেনেকে খেলিলে, চব মানে চেটিছফাইও হয়, খেলখনো ভাল লাগে।
অ', এ-এতিয়া তেজপুৰত জোনকেইখন খেল হ'ব পোন্ধৰ অভাৰকে।
অ'।
তাত অকল এই পাঁচ দিনত, পাঁচ দিনহে হ'ব। তাত অকল দল পাঁচটাহে আকৌ।
অ', ভাত, তেনেহ'লে দেখোন মানে দীঘলীয়া, দীঘলীয়া হ'ব খেলবোৰ।
অ', পোন্ধৰ অভাৰ নহয়, পাঁচ দিনত মানে ফাইনেল খেলাই দিব। প্ৰথম দুদিন, দুদিন অ', প্ৰথম দিনা দুখন খেল, পিছদিনা দুখন সেনেকে মানে পাঁচটা টিম নহয় জানো? পা পাঁচটা খেলকেইখন চাই, প্ৰথমটোৱে ছেকেণ্ডৰ ফাইনেল হ'বগে পইণ্ট চাই লাষ্টত। সেনেকে হ'ব। যেনিবা হেই, সেইখনত অ-পা- অলপ পাইছে, হেৰিতটো বেছি জইণ্ট ফিজটো।
কিমান পৰিব?
চৈধ্য হাজাৰ।
অ', তাপা আৰু প্ৰাইচ মানি?
এ', বাসত্তৰ হাজাৰ।
এ', ভাল হ'ব তেতিয়া। মজা হ'বই।
এইখনত জিকিব লাগিব ভালকে
অ আৰু আৰু ভাল তীম আহিব গম পাইছনে নাই কাৰণ ইমানতটো পাইশ মিনিট কম খেলিবলৈ নাহে আৰু যিহেতু
সেইটো লখিমপুৰৰ ফালৰ পৰা আমিয়ে দিছো অকল
অ পাচটা টিমে হ'ব গতিকে বাচক বনিয়া সমত আহিব হয় নহয়
লখিমপুৰৰ পৰা আমি দিছো ইফালে তোমাৰ বিশ্বনাথ চাৰিআলিত বিশ্বনাথ চাৰিআলি এটা আছে তেজপুৰ নিজৰ এটা আছে
অ
তাৰ পৰা এটা আহিছে সেই গোলাঘাটৰ এটা যোৰহাটৰ
অঐ তেতিয়াহলে ভাল হ'ব মজা হব মোৰ এনেও মানে অকমান ডাঙৰকে খেলিবলৈ মন আছিলে
উ এইখনেই ভাল হব যেনিবা অলপ আমি অনুশীলন ভালকে কৰিব লাগিব এইকেইদিন মানে সেই কথা শুনা এই আগৰ দুখন আগৰ দুই এখন ধেমাজি আৰু লখিমপুৰ খন নিজিকিলেও মানে আমাৰ প্ৰেকটিচ হৈ যাব সেইসনলৈ
অ অ তাৰপা শুনচোন এই থকাটো কাৰণে চিন্তা কৰিব থাকিব নালাগে দেই তেজপুৰত মানে আমাৰচিনাকি মানে সম্পৰ্কীয় মানুহ এজনৰ হোটেল আছে
উ
হোটেল মানে তু লজ আৰু হোটেল নহয় ঠিক ততে তাতে থাকিম মানে তোৰ অ মানে কম দামতে ৰাখিব পাৰিম ৰিক্সটো মই ল'ম
অ হ'ব তেনেকে ধেমাজিত মোৰ ৰিক্সত থাকিবা
অ হৈ যাব হৈ যাব তেনে দুটা জেগা মানে কম এই থকাটোত নহলে বহুত যায় ন আৰু বিশেষকে তেজপুৰত যিহেতু পাচ দিন গতিকে পাচ দিনত মানে বহুত খৰচ গুচি যাব নহয় থকাটো
হয় সেইটো কথা নাই এ ধেমাজিতো মোৰ চিনাকি খুৰা আছে খুৰাহতৰ মানে লজআছে হোটেল টাইত মই কৈথম মানে পইচাটোৰ কথা ইমান একো নকয় খুৰাই নালাগে বুলিয়ে কব উ পইচা নলয় খুৰাই মই কৈ দিম অকল খোৱা বোৱাটো দিলেই হ'ল আৰু হোটেলখনত
অ আৰু মানে কি দৰকাৰ হলে যদিহে লয়ো মানে অকমান কমাই ললেই হ'ল ন
ন সেই সেইবিলাক ৰপ মানে এতিয়া লচ ন এতিয়া লছ নহয় সেইখিনি আঠশ মান কে লয় আৰু দিনা এতিয়া আমাৰ পৰা নলয় মানে মই কলো
অ অ তেতিয়াতো আৰু ভাল হ'ব
অকলমানে খাদ্য যে খাম পাচদিন সেইটোুদিলেই হ'ল আ কিবা এটা
অ অ তেতিয়াহলেনো ঠিকে আছে
সেইটোে লখিমপুৰ খন ইমান কথা নাই বাৰু
উ উএদিনীয়াখন তো মানে কি আমি গাড়ী লৈ যাম যেতিয়া গাড়ীত তেওঁ অহখ যোৱা কৰিলে শেষেই
অ সেইটো সেইখনত হলেও চেষ্টাটো কৰিব লাগে জিকিবলৈ
অ নাই জিকিব জিকিবলৈ চেষ্টাতটো কৰিম মানে সেই খন মানে আমাৰ প্ৰেক্টিচ মেচ হৈ যাব গম পাইছ তেতিয়া তেজপুৰখনলৈ অ আমাৰ মানে ধুনীয়াকে প্ৰেক্টিচটো হৈ যাব কাৰ ক'ত অকমান খেলি মেলি হৈ আছে ক'ত কাৰ ভুল হৈ আছে আমি গম পাম
হয় বাকী এতিয়া দলকেইটাত আমাৰ কোন কোন আছে বেটছমেন আছেনে নাই ভাল
বেটছমেন অপেনাৰটোতো তই হৈ গ'লি তাৰপিছতে তো আমাৰ এই টাৱাৰ থকা ঘৰ ডাঙৰ মোৰটো হৈ গ'ল
অ
তাৰ পিছতে এ দীঘলাৰ এই গাত তো বেয়া নহয় সি সিচাগে নোৱাৰিব তাক এবাৰ সুধি ল'ব লাগিব
অল ৰাউণ্ডাৰ আছিল নহয় লাগ দৰকাৰ হ'ব আকৌ
অলডাৰ দৰ হ'ব বাৰু অলডাৰ তোৰ এই হেৰিয়াক লৈ যাব পাৰি নেকি পাউাৰ প্ৰায় কেনেকুৱা খেলেও
অ পাৰ সি ভালেই খেলে
আহ তাক লৈ যাব পাৰি আৰু
অ অ ময় অলৰাউডাই
অ নহয় গম পাইছো তোৰ ভাগৰ পৰাও হৈ যাব তই গোটেইকেইটাতে ফিট হৈ যাবি ন
অ তাৰপা হেয়াক হেৰি কৰিলেই হ'ল এই টাৱাৰ থকা ডাঙৰটোো উইকেট কিপাৰ
অ আৰু মই কিন্তু ফিনিচিঙত যাম দেই
হ'ব হ'ব তাৱা থকা সৰুটোও আছে নহয় সেইটো ভাল খেলাো
অ সৰুটোো তো ভাল বলাৰো হৈ যাব আৰু অল লগতে তো মিডিল অৰ্ডাৰটোও হৈ যাব আহ মিডুল অৰ্ডাৰটোো হৈ যাব কিি
পনিঙত মলত
অ হৈ যাব মামাো হৈ যাব অ মামাই মজা দিব নহয়
অ ত অ তাৰপা ওৱান ডাউনত পঠিয়াব লাগে দীঘলা আমাৰ সেই টাৱাৰ থকা প্ৰথম দীঘল ডাঙৰটো
আহ
ছেকেণ্ডউনত পঠিয়াব লাগে আমাৰ এই বাখৰস লি ন সি ভাল কাম এটা
অ সেই লেফট ৰাইট লেফট ৰাইট খেলিব লাগিব দেই
আমাৰ শিঙিয়ীয়া অ তাক পঠিয়াব লাগিব অ তাৰ পিছত আমাৰ মাছমখ পঠিয়াই তাৰ পিছত তুমি বাাৰ দীঘলা যোৱাৰ পিছত তুমি গ'লা
তাৰপিছতে আমাৰ যে সেই এইটো এই মনচুম
অ মনচুম
অ তাক পঠিয়াব লাগিব বাকী এফালে আৰু সেই অমলান
অ অমলান আছে
অমলানক সেই লাষ্টলৈ পঠিয়াব লাগিব বল ৰধাই নহয় কি বলাৰ মাজত ভৰাব লাগিব তাক
আৰু সি মানে তো প্ৰেচটো পায় গম পাইছো আৰু আমাক প্পিাৰ লাগিব কিন্তু অকল প্ৰেচাৰ বা সেই ইয়াতে নহ'ব
মই স্পিনং স্পিনত মই কৈ দিম নহয়
অ তেতিয়াতো ইমান প্ৰব্লেম নাই
তাৰপা হ'লেও আৰু এটা আছে নহয় আমাৰ এ আমাৰ এইটো কোন আছিলে এ নামটোো মনলাল অ
গম পালো গম পালো অ সি লাগিব লাগিব
স ভাল এক্প টিম টো ধুনীয়া হৈ আছ আৰু বাহিৰত আমাৰ এই চ চাবিউটত থাকিব এই আমাৰ এইটো কি আছিল অ অংকুৰ
অ অংকু থাকিব অ এ ভাল খেলা খিনিয়ে আছে বাৰ
ছাবিটিউটতো ভাল আছে মাজে মাজে হেৰি কৰিলেও হ'ল বেটিঙত এটা দৰ্শাই পেলাই বলিং ভালো তাৰপ পৰা ইম্পেক্ কৰাই দিম আক বেটিং াইমত
অ পাৰি পাৰি পাৰি তেনেকেই মিলাই পেলাই মানে আমি খেল কেইখন খেলিম আৰু ভাল হ'ব অ অ
আৰু মোৰ দাদা এটা আছে চিনাকি অল ৰাডাৰ
অ তাক তেতিয়া মাতি দিবি ফোনটা
উম ক্ৰীষ্টপাল মানে সি হেৰি এশ একত্ৰিশ মানৰ স্পীডত বল কৰে
হয় তেতিয়াতো আৰু মজা আৰু তোৰ প্ৰেছাৰ হলে লাই লাগেও মানে তোৰ ভাল স্পীড ফা ফাষ্ট বলিঙো লাগে নহয় অকল স্পিনতে আৰু শ্ল' বলতে ফচাব নোৱাৰি ফাষ্ট বলোো লাগিব আৰু মানে কি তেজপুৰ চাইদৰ তেজপত চাইদ লোৱাব বৰ
অ
মানে ফাষ্টবল ভ ভাল খেলে গম পাইছ নাই গতিক তটো বেছি ফাষ্টবলৰ ওপৰত তে ভৰসা কৰি পেলাই আমি থাকিব নোৱাৰোঁ
অ সেইটোয়ে আমি স্পিনাৰ লৈছোতো অ আৰু ইৰি থাকিলে নহয় আমাৰ বাখৰ থাকিল নহয়
অ কি আছে তাহ তৰত তাক ধৰিছো
অ সি বলিং স্পিনে কয় দু